হেল্ল'
আহ
ঐ মাংচু পানী খাই আছিলে নেকি?
অ মাংচু পানী খাই আছিলো বিচাৰ ক
কেই লিটাৰ খাই দিয়া গৰমত,
গৰমত এয়া হিচাপ কৰি থকা নাযায় আৰু যায় থাকে চাৰি লিটাৰ মান।
মানে চাৰি বটল।
এক লিটাৰৰ বটল নাখাওঁ সম পানী। ইমান ডাঙৰ বটল নাই আমাৰ এক লিটাৰৰ।
মানে কি সেই নেকি! চল্লিশ টিকাৰে জুচৰ বটল হেই
নাই নাই সেইগিলা প্লাষ্টিকৰ টেমাত আমি পানী নাখাম, আমি মিল্টনৰ ফ্লাক্মত পানী খাম।
ফ্লাক্মটো কিমান ছেভেন ফিফটি এম এল নেকি?
গম নাপাওঁ।
এনেই ঠাণ্ডা দিনত কিমান লিটাৰ খা
ঠাণ্ডাৰ দিনত এইটো ঠাণ্ডাৰ দিনতে গম পাম। এতিয়া গৰম দিন চলি আছে ন? অ', নৰমেলতছে অলপ কম। খাও ঠাণ্ডা দিনত ইমান পানীৰ প্ৰয়োজন নাথাকে ন? নাই, নাই, নাই, নাই, এইবিলাক একদ একদম ইচ্ছা নাযায়।
আৰু ঠাণ্ডা দিনত বডিটো শুকাই যায় গৰমত ফুলি থাকে।
অ', সেইটো হয় চাগে।
অ', ঠাণ্ডা দিনত বাল্কিং কৰাটো টান কিন্তু গৰম দিনত বাল্কিং কৰা সহজ।
উ, কি বালকিং?
বাল্কিং মানে বডিটো ফুলি যায়।
অ'।
পাটিং মানে বডিটোৰ চেপ ওলাই আহে।
অ', এইৱত তহঁতৰ লগতে জিম মাৰিছিল এটা। ল'ৰা যে? এ, কাতৰা নে খাতৰা। তাৰ লগত যে এটা আহিছিল।
অ', অ'।
সিচোন কেনেখিনি পাই কিছু কথা।
অ', মও দেখা পাইছো।
জি মেট দিছিল সি চাগে। ইতাইত
তাৰ, তাৰ বোলে এতিয়া ফৰ্টি ফাইভ কেজি হৈছে।
ইআইই।
বাকী মই ভাবছোঁ তোৰলগত, অস অ', নাই মোহতছিলে পঞ্চাছতকে কম হবলে।
তই কোনদিনা লগ পালি? সিচোন মৰ্নিংয়ে আহে।
নাই সি দুইদিন নাই তিনিদিন ইভিনং আহিছিল।
উম
বাকী মই ভাবলো চলচ্চিত্ৰৰ কথা পাতো অলপ আ উম অসমীয়া চলচিত্ৰটো মানে তোৰ কেৱলতটো মনোৰঞ্জনৰ মাধ্যম নহয় ন ই অসমৰ ইতিহাস হয় তাৰপিছত সমাজ ভাষা সাহিত্য সংগীত এইবোৰ বস্তুক মানে ই জীৱন্ত কৰি লে আৰু তোৰ অসমীয়া মানে চিনেমা বহু দেশ দশক ধৰি মানে সমাজৰ পৰিৱৰ্তন হওঁক, সংস্কৃতি হওঁক। এক দৰ্পণ হিচাপে মানে কাম কৰি আহিছে।
অ'।
তোৰ মতে তই অসমীয়া চলচিত্ৰক কি বুলি ভাবা তই? যদি তোক কোনোবা সোধে অসমীয়া চলচিত
চলচিত্ৰ মানে চা, অসমীয়াত অস অসমীয়া ভাষাত যিবিলাক মানে চিনেমা নিৰ্মাণ কৰে আৰু
অ'। অ', ক্লিয়াৰ, ক্লিয়াৰ। ক্ৰিষ্টষ্টেল গিয়াৰ
অসমীয়া ভাষাত মানে যিবিলাক চিনেমা নিৰ্মাণ কৰা হয় মানে সেই চিনেমা বিলাককে মানে অসমীয়া চলচিত্ৰ বুলি কোৱা হয় আৰু স এই চলচিত্ৰ বিলাকত মানে ধৰ অসমৰ মানে যিবিলাক ভাষা আছে ধ সংস্কৃতি আছে পৰম্পৰা অসমৰ যিবিলাক সংগীত সাহিত্য অসমৰ সামাজিক জীৱন এইবিলাক মানে এ প্ৰতিফলিত হয় আৰু চিনেমাাবলাকত
আচ্ছা এনে অসমীয়া চলচিত্ৰৰ আৰম্ভণিটো কিমান চানত আৰু কেনেকে হৈছিলো
অসমীয়া চলচিতা আৰম্ভণি এইটো উনৈশশ পয়ত্ৰিশ চন মানত হৈছে চাগে এয়া সেই জ্যোতিপ্ৰসাদ আগৰৱালাই মানে অসমৰ মানে এ প্ৰথম আৰু এখন চলচিত্ৰ নিৰ্মাণ কৰিছিল জয়মতি বুলি
অ অ অ
পিছলৈকে মানে এই চব এই ছবিখনে মানে অসমীয়া চলচ্চিত্ৰ জগতে মানে ভিত্তি স্থাপন কৰে আৰু
উ অ এনে এনে জ্যোতিপ্ৰসাদ আগৰালৰ অৱদানটো কি তাৰ জ্যোতিপ্ৰসাদ আগৰৰ কথা ওলালিয়ে তাতে
অ কিবাটা ওলালি আৰ অৱদান তা শুধি দিয়া। মানে তেওঁ মানে সেই আৰু কেৱল মানে চ চলচিত্ৰ নিৰ্মাণ। নিৰ্মাতাই নাছিলে আৰু মানে তেওঁ যিসকল কেৱল এ চলচিত চয় নিৰ্মাণ কৰিছিল সেইটো নহয় তেওঁ তাৰ নাট্যকাৰৰ ছিল, কবি আছিল, গীতাকাৰ আছিল সুৰকাৰ আছিল তাৰপিছত স্বাধীনত তা সংগ্ৰামীও আছিল মানে আৰু তেওঁ মানে অসমৰ আধুনিক সংস্কৃতি গঢ়ি তোলাত মানে টা অতুলিনিয় অৱদান আছিল আৰু।
অ মানেত তোৰ প্ৰথম যুগৰ অস অসমীয়া চিনেমাৰ বৈশিষ্ট্য কি আছিল?
কিন নেকি?
কি কৈছা?
হেল্ল'
তে শিলৰ পিছফালে কিবা কোৱা শুনি পালো।
মই কৈছো প্ৰথম যুগৰ অসমীয়া চিনেমাৰ বৈ
বৈশিষ্ট্য আনু চাই সে অসমৰ চলচিত্ৰসমূহ মানে ইতিহাসে হওক বা দেশ প্ৰেম
উম উম
সামাজিক মূল্যবোধে হওক বা খাইত হক বা মানে আৰু যিটো আানাৰ নৈতিক শিক্ষা আছে মানে এই বস্তু কেইটাৰ ওপৰত মানে বিশেষকে গুৰুত্ব উত্য দিয়া হৈছিল আৰু
এনেই তোৰ স্বাধীনতাৰ পিছত মানে অসমীয়া চিনেমাৰ বিকা কাপটো কেনে ধৰণে হৈছিল
ছা আমাৰ ভাৰত স্বাধীন কেতিয়া হৈছিল?
আমাৰ ভাৰত স্বাধীন হৈছিল ঊনৈশ সাতচাল্লিছ চনত। পোন্ধৰ আগষ্টত। পোন্ধৰ আগষ্ট।
অ, সেইটো ঠিকে আছে জানচা মানে চা যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছিল ঊনৈশ সাতচল্লিছ চন আপোনাৰ পোন্ধৰ আগষ্টত সেই দিনৰ পিছত আৰু মানে ত' নতুন-নতুন প্ৰযোজক আগিছিল বা পৰিচালক আছিল নত নতুন বা শিল্পী নতুন নতুন শিল্পী আহছিল মানে মানে আহাৰ ফলত মানে এইবিলাক যেতিয়া বচে যেতিয়া মানে চিনেমাৰ সংখ্যাটো মানে বৃদ্ধি পাইছিল আৰু যিটো বিষয় বস্তু আছিলে মানে সেইটো বস্তু বৃদ্ধি পাইছিল কাৰ ধৰ সামাজিকে হওক বা পাৰি পাৰিবাৰিকে হওক বা সাহিত্যিক ভিত্তিক মানে সাহিতিক ভিত্তিক এইবিলাক মানে বিষয়ত মানে বহুতো ছবি নিৰ্মাণ কৰা হৈছিল আৰু
আহ তোৰ অসমীয়া সাহিত্যৰ মানে লগত চলচ্চিত্ৰ সম্পৰ্কটো কেনেকুৱা?
অসমীয়া সাহিত্য যে চলচিত্ৰ সম্পৰ্ক এটা আছে কাৰণ বহু অসমীয়া বিলাক উপন্যয়াস আছে বা গল্প কৈ আছে বা নাটক আছে সেইবিলাকৰ মানে আধাৰত মানে মানে সেই বিষয় বস্তুটো কেন্দ্ৰ কৰি কিনে বহুতো অসমীয়া চিনেমা নিৰ্মাণ কৰাছিল যাৰ ফলত মানে তাৰ এ যিটো আমাৰ অসমীয়া সাহিত্য আছে সেই অসমীয়া সাহিত্যটো মানে অধিক জনপ্ৰিয় হৈ উঠিল আৰু
অ অহ অসমীয়া চিনেমাত মানে সংগীতৰ ভূমিকাটো কি?
সংগীতৰ ভূমিকা
অহ
আহ সংগীত ছা সংগীতটো হৰ মানে অসমীয়া চলচ্চিত্ৰৰ মানে এটা অন্যতম শক্ত শক্তি আৰু কাৰণ লোক সংগীতে হওক বা বিহু সংগীত হওক আধুনিক যিবিলাক গান ওলাইছে এতিয়া বা যিটো শাস্ত্ৰীয় সুৰ আৰু এইবিলাকে মানে চলচিত্ৰ মানে হৃদয় স্পৰ্শ কৰি তোলে
আতছা এনে অভিনয়ৰ ক্ষেত্ৰত মানে অসমীয়া চলচিত্ৰ কেনেকুৱা
অভিনয়ৰ ক্ষেত্ৰত অসমীয়া চলচ্চিত্ৰ কেনেকুৱা
অহ
অভিনয়ৰ ক্ষেত্ৰত মানেছা বহুত যিবিলাক আমাৰ যি অভিনেতা অভিনেত্ৰী আছে মানে তেওঁলোকে মানে বাস্তৱ ধৰ্মীয় অভিনয়ৰ যদি জৰিয়তে মানে অসমীয়া চিনেমা বিলাকক মানে সমৃদ্ধ কৰিছে আৰু ত এক মানে ৰিয়েল ফিলিং এটা দিব খুজিছে একদম স্বাভাৱিক সংলাপ আছে আৰু লতে সংস্কৃতি আছে, এই সেইবিলাক মানে প্ৰতিফলন কৰে আৰু এই চিনেমা বিলাক বিলাকৰ জৰিয়তে আৰু।
এনে অসমীয়া চলচ্চিত্ৰৰ কিছুমান ব্যক্তিত্বৰ নাম কোৱাচোন?
এইটো চা প্ৰথম জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব।
অঁ
তাৰপিছত ভবেন্দ্ৰ নাথ শইকীয়া আছে, তাৰে পিছত জাহ্ন বৰুৱা আছে আছে ভূপেন হাজৰিকা আছে তাৰে পিছত জুবিন গাৰ্গো আছে আমাৰ নিপন গোস্বামী আছে বিজু ফুকন জানানা নামটো বিজু ফুকন
জানো
এইবিলাক মানে এইবিলাক বহুতো ব্যত্তি আছে আৰু মানে
অ অ অ এনেটো অসমীয়া চলচ্চিত্ৰই মানে জাতীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে নেকি?
অ' কৰিছে, কিয় নকৰিব, জাতীয় ব মানে যেতিয়া আমাৰ আমাৰ যিবিলাক অসমীয়া চলচ্চিত্ৰ আছে, মানে সেই চলচ্চিত্ৰ বিলাকে মানে ৰাষ্ট্ৰীয় চলচিত্ৰ সন্মান লাভ কৰিব মানে সক্ষম হৈছে তাৰ ভিতৰত ছবি বিশেষকে মানে জাহ্নু বৰুৱাৰ ছবিসমূহে। মানে
এ ভাৰতৰ আৰু আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত মানে প্ৰশংসা লাভ কৰিছে আৰু। যিটো এটা এ' শ্ব' হয় আৰু, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎ তাতে মানে এ জাহ্নু বৰুৱাৰ যিবিলাক ছবি মানে পৰিচালনা কৰে আৰু তাৰে মানে প্ৰশংসা লাভ কৰিছে আৰু।
আচ্ছা, এনে অসমীয়া চলচিত্ৰত মানে সমাজ কেনেকৈ প্ৰতিফলিত হয়?
গাঁৱৰ যিবিলাক জীৱন হওক বা চাহ বাগিচাৰ জীৱন কৃষি হওক দৰিদ্ৰতা হওক শিক্ষা হওক নাৰী হওক পৰিয়াল হওক প্ৰেম সংঘাত আৰু সামাজিক যিবিলাক পৰিৱৰ্তন আছে মানে এই এই পৰিৱৰ্তন বিলাক মানে উপস্থাপন কৰে আৰু মানে কাৰণ সেইটোৱেতো আমাৰ সমাজ নহয় সেইখনে সমাজ সেইখনে পৰি সেই খনে আৰু মানে। উপস্থাপন কৰা হয় আৰু চলচিত্ৰ বিলাকত।
আচ্ছা এনে মানে লোক সংস্কৃতিৰ ভূমিকাটো কি?
লোক সংস্কৃতি মানে চা বিহুৱে হওক বা লোকনৃত্যই হওক গামোচা হওক মেখেলা চাদৰ হওক লোকগীত হওক বা আৰু যবিলাক মানে আৰু পৰম্পৰাগত উৎসৱ বোৰ আছে এনেই সেইবিলাক সেইবোৰ মানে চলচিত্ৰৰ জৰিয়তে মানে বিশ্বৰ আগত উপস্থাপন কৰা হয় আৰু। বা কাৰণ সেইবিলাক যি এতিয়া মানে ধৰ ফৰেইনৰে হওক বা বিদেশৰ যেতিয়া ব্যক্তিয়ে মানে আমাৰ সেই চলচিত্ৰবিলাক চাব
অ'
এ চোৱাৰ ফলত মানে আৰু গম পাব আৰু যে মানে আমাৰ সংস্কৃতিটোৰ বিষয়ে আৰু মানে।
এনে তোৰ আধুনিক অসমীয়া চিনেমা কেনেকুৱা?
আধুনিক অসমৰ চলচিত্ৰত মানে ধৰ এতিয়া ধৰ বিভিন্ন ধৰণৰ কেমেৰা ওলাইছে, সেই কেমেৰা বিলাক ডিজিটেল কেমেৰা হৈ গৈছে, সেইবিলাক কেমেৰা ইউজ কৰে। বা উন্নত সম্পাদনা মানে ভি এফ এক্সৰ ইউজ কৰে টোত নতুন নতুন কাহিনী ওলাইছে আজিকালি অলপ। আৰু যিটো অভিনয় কৰে সেইটো মানে পুৰা মানে ৰিয়েল অভিনয় কৰা টাইপ হৈছে মানে বাস্তৱ ধৰ্মীয় অভিনয়। হ'ব পাৰে, আৰু মানে আন্তঃৰাষ্ট্ৰীয় মানৰ মানে চি ত্ৰ যিটো চিত্ৰ গ্ৰহণৰ ব্যৱস্থা আৰু মানে সেইটো মানে আন্তঃৰাষ্ট্ৰীয় চিত্ৰ গ্ৰহৰ যিটো ব্যৱস্থা সেনেকুৱা তাতে মানে বেব ব্যৱস্থা কৰা গৈছে আৰু মানে।
এনেতো ডিজিটেল যুগে মানে অসমীয়া চলচ্চিত্ৰত কি পৰিৱৰ্তন আনিছে।
ডিজিটেল যুগে যা-যিহেতু মানে যিবিলাক মানে অটি টি প্লেটফৰ্ম উলাইছে ধৰক নেটফ্লিক্সে হওঁক।
এমাজ'ন প্ৰাইম সেইবিলাক মানে যিহেতু চিনেম বিলাক আজি অনলাইনে ষ্ট্ৰিমিং কৰে ন ষ্ট্ৰিমিং কৰাৰ ফলত মানে ধৰ অসম অকল মানে অসমতে বা এইবিলাক ষ্ট্ৰিমিং নহয়, মানে বিশ্বৰ মানে বিভিন্ন জোগাত মানে চাব পাৰি আৰু। নতন নতুন দৰ্শকৰ সৃষ্টি হৈছে আৰু মানে।
অ' মানে চলচ্চিত্ৰ উদ্যোগে তোৰ এনে অৰ্থনীতিত কেনে ভূমিকা পালন কৰে?
ভূমিকা মানে সেইয় হৈছে যেতিয়া অভিনেতাই হওক বা পৰিচালক হওক যিহেতু স চিনেমাসকল এইবিলাক ব্যক্তিৰ প্ৰয়োজন নাই বা সংগীতেই হওঁক। সম্পাদকক, কেমেৰা মেন, মেকআপ আৰ্টিষ্ট থাকে বা ডিজাইনাৰ থাকে। এইবিলাক মানে বহু এইবিলাক ব্যক্তিক মানে বহু সন্ততাৰ মানে কৰ্ম সংস্থাপনৰ সুবিধা দিছে আৰু। কাৰণ এইবিলাক ব্যক্তি লাগবই চিনে চলচিত্ৰ এখন বনাবৰ কাৰণে। এইবিলাকক কৰ্ম সংস্থাপনৰ সুবিধা দিছে আৰু।